অ', কি কৰি আছা?
এইয়া ডিউটিৰ পৰা আহিলোঁ । আহি পেলাই ল'ৰাক পঢ়াবলৈ অকমান বহিছিলোঁ। মইলো কি কৰিছে, খবৰ এটা লওঁ আপোনাৰ?
তাক- তাকেইতো। মই অথনি ক'বলৈ সেয়া সি আমাৰ ভণ্টিক ল- তোমালোকৰ হেৰিয়াত লৈ যোৱা কথা আছিলে আজি।
অ' গ'ল নে আজি?
আজি যোৱা নাই। আজি তোমালোকে নাছিলা। ভালে হ'ল দিয়া, নগলোঁ।
অ' ময়ো বাৰু ফিল্ডত গৈছিলোঁ আ জি, এই বিশ্বনাথ চাৰিআলিফালে গৈছিলোঁ। অ' এই আমাৰ এনেকে কেম্প হয় নহয়, কেম্পত গৈছিলোঁ।
অ' মই জানিছোঁ, তুমি তালৈ গৈছা বুলি। তাৰপিছত মই ভাবিছোঁ অ' আজি নগলো ভালেই হ'ল দে । ইহঁতে নাই বোলো। তাৰ পিছত কাইলৈ যাম চাগে আৰু। তাই ক'লে আজি আজি সাত লাগিব যে, কিবা কাম অলপো আছিলে বুলি ক'লে, কাপোৰ কানি ধুবলৈ।
অ'।
গৈছিলোঁ। কৈছে বোলে আজি নাযাওঁ দে বোলে।
অ', তেওঁক সেইদিনা ফোন কৰা হৈছিলে, আপোনাৰ ভন্টিক। কিন্তু হেৰি কি ছোৱালীজনীয়ে ৰিচিভ কৰিলে। মা নাই বুলি কলে। তাৰপৰা ফোন নকৰিলে কিন্তু কলবেক।
অ'।
মানে আমাৰ অ' ইণ্টাৰেষ্টেড থাকিলে তাৰমানে, ফোন কৰা হয়তো সেইকাৰণে ফোন কৰা হৈছিলে অফিচৰ পৰা । কিন্তু ইয়- ছোৱালীজনী ৰিচিভ কৰিলে । অ' ।
নহয়?
অ' মানে আগ্ৰহী হ'লে, যদি আপুনি আগ- আগ্ৰহী থাকে, তেতিয়া মানে ফোন কৰিবলৈ কনফাৰ্মটো লয় আৰু । সেইটো
অ' গম পাইছোঁ । তাই কৰাটোতো কৰিবই বাৰু। তাই- তাইতো যাবই বাৰু। তাইতো কাম পুৰা দৰকাৰ হৈ আছ ছে।
উম - উম।
এতিয়া কাইলৈ যাব যেনিবা। আজি কিবা কামখিনি আছিলে কাৰণে। কালি মই ফোন কৰিছিলোঁ তাইক যে । অ' তুমি আ জি নাছিলা, ভালেই হ'ল নগ'লো। এতিয়া কাইলৈ যাম । কাইলৈৰ পৰা গ'লে, বুধবাৰৰ পৰা সি তে তাই ট্ৰেইনিংটো ল'ব পাৰিব।
অ' বুধবাৰৰ পৰা। কিন্তু আজিৰ পৰা ইষ্টাৰ্ট হৈছে বাৰু, কেইগৰাকীমান। পুৰা সাতদিন চাগে নকৰাবও পাৰে মানে। কিন্তু মানে চাই আৰু বস্তুটো। অ' এনেই সাতদিন হয় কিন্তু নকৰায় মানে সা
মানে ট্ৰেইনিং মানে কি আৰু, নীতি-নিয়মখিনি কথা কয়, কেনেকে কি
অ' - অ' । উম, আৰু চাই তাৰমানে মানুহগৰাকী। নাই - নাই - নাই, একো লিখিত-পঢ়িত একো কৰি ব নালাগে । খালি কথাবিলাক বুজাই দিব, ৰুল-ৰেগুলেশনবিলাক আৰু মানে বস্তুবিলাক। সেই বস্ তুটোত মানে সময়মতে আহে নে ৰাতিপুৱা ট্ৰেইনিঙত সময়মতে ভালকে থাকে নে, সেই বস্তুটোৱে চাই একচোৱেলি । বুজোৱাটোতো বুজাই দিয়ে। মই মানে পাৰ্চনেলি কৈছোঁ আৰু। মানে সেইবিলাক বস্তু চায় মানে, সেইটো বস্তুটোতে গম পায় তে ওঁ কাম ভালকে কৰিব নে। তাৰ মানে তে তিয়াহে আমি যেতিয়া মানুহৰ ঘৰত দিম কাম। তেতিয়াহে তেওঁ মানে বিচ যোগ্য হৈ পেলাই, আমিও দিব মানে হেৰি কৰিব পাৰিম । তেওঁ এনেকুৱা ভাল এগৰাকী হেৰি বুলি মানে সেইটো এতিয়া এনেৰ মানে মেইন উদ্দেশ্য আমাৰ ।এনে এনে ধৰি লওক পেচেণ্টৰ কাম হলে পেচেন্টৰ ডাইপাৰ -চাইপাৰ হেৰি কৰা সেইখিনি শিকাই বাৰু। কিন্তু এনেই বাকীতো সেই অফিচটোতে চাই আৰু এ চাফা -তাফা কৰাব অফিচটো কৰে নে নে এলাহ কৰিছে নেকি সেইখিনিয়ে চাই মানে।
উম! আমাৰ এইবাৰু কা কা কামত বাৰু ঠিকেই আছে বাৰু। আগতেও সেই তেনেকে মানুহে ঘৰতে কৰিছিলে, এনেই ঠিকে আছে। আৰু মানে পৰিষ্কাৰ চৰিষ্কাৰ ফালৰ পৰাও, মানুহক পৰিষ্কাৰ-
তোয়ে লাগে মানে ভালকে হ'লে আমিও গেৰেণ্টি টো দিব পাৰো ন।
চিজিল মতে কৰিব হয়নে নহয়, তোমালোকে যাতে কমপ্লেইন নোপোৱা হয় নে।
আহ সেইটোৱে অ।
অ, নহলে আকৌ উম হেৰিয়াৰ ঘৰৰ পৰা মালিকৰ ঘৰৰ পৰা মানে আকৌ
উম! উম! কমপ্লেইন দিলে ধৰি লওক অ আমি প্ৰথমবাৰতো বুজাম। চেকেণ্ডবাৰ বোজাম ধৰি লওক হয়তো চবৰ মানুহৰ ঘৰত চব পুতুককে মিল নাযাব আপোনালোকৰ ৰুলে ৰেুলেশ্যন বা আপুনি কেনেকে থাকে আপোনালোকৰ তৰিকাবিলাক বেলেগ হ'ব হয়নে নহয়? হয় কিন্তু সেই বস্তুটোত খাপ খাপ খাই আপুনি পুটোককে কতো যাব নোৱাৰে বাৰু যোনে আহি পেলাই আপোনাৰ ঘৰত হয় নে নাই? এতিয়া বোৱাৰী মানুহ বিলাক পুতুককে এখন ঘৰত কিয় মিলিব নোৱাৰে কাৰটো হৈছে সেইটো চবৰে মানে হেৰি বিলাক বেলেগ বেলেগ অ, লা ন সেই বস্তুতটো নিজে নিজে শিকি নিজৰো এটা আইডিয়া হৈ যাব ন। আৰু আমাৰ অসমীয়া মানুহতো মিলাতো পুতুককে হেৰি হৈ যায় হয় নে নহয়? বেলেগ মানুহৰ হে অকমান হেৰি লাগে, আমাৰ ত পটুককে মিলি যাওঁ আমাৰ নিচিনা মানুহৰ ।অ সেই সেইয়ে কথা আমিতো পুতুকে আলু নিচিনা গলি যাও বুলি কলেও বেয়া নহয়। অ- সেইটোয়ে তেওঁ ৰঙা পুখুৰী পাৰৰ ওচৰা -পজাই দিব আৰু।
অ তাইৰ ওচৰে -পাজৰে দিবলৈ দিছোঁ হ'লেও মানে মিছন চাইনি সিফালে তে, কেতেকিবাই চেতেকিবাই ভটক চটক খুলে দিলেও কথা নাই।
অ সেইটোৱে ওচৰ হ'ব, যিমানটো ওচৰ হয় সিমানটো দিব। অ' সেইটোও হয় বাৰু উম আৰু কামত বাৰু লাষ্ট কৰি লাভ নাই কিন্তু সেইটো বস্তু হ'ব লাগে আৰু সেইটো তেওঁ যেতিয়া যাব। তেটো ভালকে মানে এড্ৰেছটো আমুক চিনি পাই নে তামুক চিনি পাই নি নকলেই হ'ল মানে আৰু ধৰি লওক কোনোবাই। আপোনাৰ ঘৰত কোনোবা আহিছে আহিলে আমুক চিনি পাই এনি আপোনাৰ এই আমুক জেগাত ঘৰ অ সেইটো নকলে আপোনাক কোনেও গ'ম নাপায় অ' কোনেও গম নাপায় তেতিয়া অ আমু আমুক লোকৰ ঘৰ ওচৰত আমুক চিনিব তামুক চিনি পাও । এতিয়া মানে চিনাকি বিলাক ওলাই ওলাই গৈ থাকে। অ' দৰকাৰ নাই সেইটোোৱে সেইটো নাই নিজৰ ওপৰত ৰেচপেক মই বাৰু লাম উম সেইটোৱে কথা। উম, এই মই ৰাতিপুৱা আপুনি ফোন কৰোতে মই বিশ্বনাথ চাৰিআলি আছিলো।
উম, উম। মই জানিছো সিদিনাখন যে তুমি ইয়ালৈ আহিছিলা সেই তেনেকুৱা মিটিঙত গৈছা। বুলি জানিছো আৰু।
অ সেই তেনেকুৱা মিটং আকৌ ভিজিটো আছিলে। বাৰু তাৰমানে এই আমি য'ত মানে ধৰি লওক ছোৱালী বিলাক আনিম। আমি ঘৰত গৈ পেলাই আকৌ ভিজিট কৰি চাম ন ঘৰৰ মানুহে পাৰ্মিশন দিছে নে হেৰি কৰিছে নে আমি বিনা পাৰ্মিছন । িচনাত নলওঁতো।
উম।
মানে ঘৰৰ মানুহে ধৰি লওক যোনেই নাথাক আৰু। ছোৱালী থাকিলে ছোৱালী ল'ৰা থাকিলে ল'ৰা হাজবেণ্ড থাকিলে হাজবেণ্ড সেইবিলাক মানে পাৰ্মিশন আনি। চাইন আনিম নহলে ৰিক্স হৈ যায় ন পাছত যদি কৈ মই দিয়া নাই ম। যুঁজৰ বস্তি লৈ লৈছে আমুক তামুক এইবিলাক ঢেৰ হেৰি থাকেতো অ'দায়িত্ব আছে। আমাৰ বিশেষকে অফিচ বহুত দায়িত্ব থাকে কেলে চবফালে চাব লাগে নহ তেওঁ যাক দিম তেওঁলোকৰ চৰিত্ৰও চাওঁ আমি তেওঁলোকৰ লগতো এগ্ৰীমেণ্ট হয় নহ অ, তেতিয়াহে আমি মানুহক দিব পাৰিম তেনেকুৱা ৱ্যৱহাৰ পাতি কেনেকুৱা কি কথা, আৰু বিশেষকে আমি সহায়িকা বিলাক যেতিয়া যায়, হেল্পাৰ বিলাক এতিয়াতো আমি গম পায়ে যাওঁ অলমষ্ট না প্ৰথম চাও আমি যিমান পাৰো। কৰো মানে নকৰিবলৈ এনেকুৱা ধৰণৰ কাম ধৰি লওক বেয়া ব্যৱহাৰ ধৰি লওক হেৰি তেনেকুৱা কি ছেকেণ্ড টাইম কৰিলেও আমি তেনেকুৱা ধৰণ মানে মানুহেই নিদো আৰু আজি আজি কি হয় মানুহখিনি কেনেকে চলি থাকে তেওঁলোকে যদি এ তেনেকুৱা এগৰাকী মানুহ নাপায় তেতিয়া হ'লে জানো কাম যাব যিকোনো কাম ওলাই যাব পাৰিব‌ কেতিয়াওটো নোৱাৰে সেইটো ধন্য মানিব লাগে পইচাৰ কাৰণে সহায় কৰিছে মই কৰিছো যোনে নকৰক পইচাৰ কাৰণে কৰিছে কিন্তু নিজৰ সন্মান ওপৰত মই কেতিয়াও কাম নকৰো সন্মানটো চবতকে ইম্পৰ্টেন্ট
সন্মানতটো লাগিব মানুহ হয় নে নহয় ।ভাল ব্যৱহাৰ তেতিয়া হয় নে নহয় তেতিয়া কৰিব।
আৰু তোমাৰ লোকৰত হয় এতিয়া অফিচ অফিচ ফালৰ পৰা গৈছে যে এতিয়া এটা গৈছে। নাই-নাই চৰ ওচৰতে এ ওচৰ পৰাই কৈ আছো মোবাইলটো।
অ অ সেই দিনা সেই কথা কথা পাতি থাকোতে প্ৰব্লেম এটা হৈ যায় চাউণ্ডটো আহ। অ সেইদিনা সিমান ছেকেণ্ডততছ কাত খাই গ'ল আপুনি কৰোতে তাৰপিছত মই আপোনাক কল নকৰিলো আৰু
এ ম কিবা ডিষ্টাৰ্ব দি আছিলে মানে নেটৱৰ্কৰ কিবা ডিষ্টাৰ্ব দিয়ে নেকি
অ' সেনেকুৱাও হ'ব পাৰে। অটমেটিক কাপ খাই যায় সেইটো বস্তু। সেইদিনা মই কথা পাতি থাকোতে ও আৰু এগৰাকীৰ লগত তেতিয়াও এই পুৰা মানে টাইম নহ'লেও কাট খাই যায়। উম আকৌ কোনোবা এটা সময়ত কি হয় জানে নে মাতো শুনা নাপায় উম।
একেই নাথাকে ন নেটৱৰ্কটো
হয় বাৰু
এ এতিয়া তুমি কেইটা বজাত পালাহি
মই ছটা বজাত পাই গ'লো হি অ পাই পেলাই সেই বাহিৰে বাহিৰে গা পা ধুই পেলাই ল'ৰাক একেবাৰে এই টিউচন আছে। এইখিনতে টিউচনৰ পৰা অ হা হা
ছাৰ হঁতৰ লগত গৈছ।
নাই-নাই আমাৰ মানে মতা মানুহ নলয় ।মানে মাইকী মানুহক ফুলি পেলাই কথাবিলাক ক'ব নোৱাৰে যে সেই কাৰণে আমাৰ চব মাইকী মানুহ ।চব লেডিজ পাব আছিলে আগতে চব মানে উ ওলাই দিয়া হ'ল হা হা
ৰাস্তা গেট গৈছ নে
কি নহয় নহয় স্কুটি লৈ গৈছোঁ আমি
বা ই স্কুটি লৈ পেলাই এইটো চাইডে গৈছে চাগে দোলাবাৰী ফালে। ফেলা দি সেইফালাইটো ওচৰ সেইফালটো ওচৰ হয় বোলে
অ আৰু মেমে মই দুগৰাকী অ এঘন্টালে লয়। আমি মানে কি এঘন্টা তাৰমান এ দুজনে মিলি চলাওতো আধা এজনে আধা এজনি মিলি যায় ইমান হেৰি নালাগেতো। এঘণ্টাও নালাগে পঞ্চল্লিশ মিনিট। অ'সেইটো দিগদাৰো নালাগে। অ'ৰাস্তা বিশেষকে মানে হেৰি এক অ মানে
হিল-লীয়া ৰাস্তা কি ভাল লাগে ন?
গৈ ভাল লাগে ব্ৰিজখন যেতিয়া পাৰ হওঁ এই মাজৰ এইখন জামুগুৰি নোপোৱা আগত আহ, আকৌ ঠাণ্ডা ঠাণ্ডা ভাৱ এটা লাগি যায় মজা লাগে। আগতে মই বিশ্বনাথ চাৰিআলি যাওঁতে আমাৰ ইফালেদিহে গৈ পাইছো, সিফালে দি গৈ পোৱা নাইতো, এ এতিয়াহে মই গৈছো। অ' ভাল হৈছে কিন্তু পঞ্চল্লিশ মিনিটত পাই যাই ধেমালি নেকি। অ' সেইটোৱে কথা।
একেবাৰে ভাল নহয় ৰাস্তাটো।
লে য'তেই নহওক মই মানে চলাব পাৰো মই কিয় গোলাঘাটলৈকে চলাইছো তো স্কুটি।
তোমালোকৰ ৰাস্তাটো এতিয়া শুকালে নে সেইটো ৰাস্তা
নাই শুকোৱা যি গেলা মোৰ ভয় লাগে জোক ওলাই বুলি?
মাটি চাটিও অলমান উঠাব লাগে বুজিছা
নহয়, নহয় ৰাস্তাত আপুনি মাতি উঠাই শিকিলা মানুহ ঘৰেই নাই এয়া মই বা আমাৰ ওচৰ বাইদেউহঁতে হে কৰিলে নহব নহয় মানুহখিনিয়ে মানে হলে হে উঠাবলৈ
মানে এইফালে চব তোমালোকৰ ফালে যিমানে মাতি লৈছে চবৰে ঘৰ চৰ বনোৱাৰ পিছত তেতিয়াহে
অ তেতিয়াহে মিলিবগৈ মেইন কথা ৰাস্তাটো আহিলেহে মিলিব
চবেই মিলি পেলাই কৰি পেলাই ব্লক এটা পাৰিলে ধুনীয়া তেতিয়া ধুনীয়া হ'ব ৰাস্তাটো সেই সিফাললৈও ইমান ইমান পথাৰৰ মাজত ঘৰ বনাই আছে মই তাকে আচৰিত হৈছো
ও কি বিল্ডিং বনাইছে বা আমাৰ ইয়াৰ পৰা চাই চাই মানে ভাল লাগে দেখি অ এতিয়া এ এটা এটা বাকি উম হেৰি নহয় নহয় দুটা তিনিটা নহয় নহয় একদম অ বহুত? কত বনাইছে চাৰিশ অলপমান বনাইছে
চাৰিশ ল মমান বনাইছে অ দেখিছো নহয় ব তাত কেনেকে মানুহ থাকিব? সেয়াই ৰাস্তা যে তোমাৰ পুৰা হেৰি হৈ যাব গৈ গম পাইছ নে নাই
অ কলনি এটা হৈ যাব এটা সময়ত আৰু আমাৰ এইখিনিত চব মাটি মানে হেৰি কৰি থোৱা হৈছেতো আমাৰ এই
লৈ-লৈ থৈ দিছে কম দামতে গম পাইছ না এতিয়া সেয়া মাটি তুমি ল'ব নোৱাৰা বহুত
সেইটোৱে আমাৰ বাইদেউঁতেওতো বহুত কমতে লৈছে আমিওতো বহুত কমত লৈছো। কিন্তু এতিয়া ৰাস্তাটোৰ কাৰণেহে বেয়া লাগে অহা যোৱা কৰোতে মানে বাৰিষা চিজনেত আৰু
গম পাইছো ৰাস্তাতোকে এ ভাল হৈ যাব অকনমানতো এতিয়াতো অকনমান হেৰি কৰিব লাগিব ন ধৰি, ধৰিব লাগিব ৰাস্তাটো
সেইটোৱে সেইটোৱে আমাৰ বাৰু থাকি থাকি অ অভ্যাস এটা হৈ গৈছে।
অভ্যাস এটা হৈ গৈছে অ একো নাই ভাল হৈ যাব এ সময়ত থাকে মানে থাকিয়ে ভাল লাগিব
সেইটোয়ে কিন্তু এইফালেদি ৰাস্তা এটা ওলালে ভাল আছিলে আৰু এই পতিয়া চুবুৰ ফালেদি তেতিয়া আৰু ধুনীয়া হল হেতেন
উম।
তাই আহিছিলে মানে?
এতিয়া এইটো চাইডৰ মাটিখিনিও বা কেনেকুৱা ৰাস্তা হৈ গৈছেগৈ সেইফালে দেখা নাই।
চব ৰাস্তাই ভাল আমাৰ এইটো ৰাস্তা আৰু এই আপোনালোকৰ আপোনালোকৰ নহয় এই টাৰ্ণিংৰ সেইখিনি ফ্ৰন্টৰ ৰাস্তাতটো সেইখিনি আমাৰ যে সিদিনা মিটিংখন আছিলে- সেইটো ৰাস্তাই হে বেয়া আৰু তাৰ বাহিৰে চব ৰাস্তাই ভাল আমাৰ তেজপুৰৰ সঁচাকে কৈছো ভিতৰত ভিতৰ ৰাস্তা এতিয়া মই যিমান দূৰ সোমাইছো ভিতৰ ভিতৰত ৰাস্তা চব হয় ব্লগ ইটা নহয় পকা কি ধুনীয়া একো মানে অসুবিধা নাই অহা যোৱ কৰোতে
উম। আকৌ এই আমাৰ এই খেতে ৰাস্তাটো বেয়া আছে পকা ৰাস্তাৰ ওচৰত
কিন্তু বেয়া আছে নেকি অকমান অ মই লক্ষ্য কৰা নাই বাৰু উম ভাত দেৰিকে হাজবেণ্ড আহি পোৱাহি নাই আহিব অহাৰ পাছত বনাম-
অ এই মই বনাবলৈ লৈছো হ'ব দিয়া ন। আহ আহ ঠিক আছে।